উম, কি কৰি আছা?
মই শুইছোঁ। তুমি?
মইয়ো, শুই আছোঁ।
কি খবৰ তোমাৰ?
আছোঁ, ভালেই।
কিবা খালানে নাই? মোৰ বহুত ভাল! কিবা খালা নে নাই?
উম, খালোঁ অলপ আগত, চাহ খালোঁ।
আৰু?
একো খোৱা নাই আৰু।
উম, তোমাৰ ঘৰ ক'ত আছিল?
আমাৰ ঘৰৰ, এই হাজোতো চিনিয়ে, পোৱা? হাজো এৰি কিনে, আৰু দুই ঘণ্টামান যাব লাগে। মানে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰ হৈ যাব লাগে।
উম, তুমি কেতিয়াবা, গুৱাহাটীত আহিছিলা নে নাই?
ক'ত গুৱাহাটী?
গুৱাহাটীত তুমি, আঁ গুৱাহাটীত যেনেকুৱা তোমাৰ গুৱাহাটী হৈছে, তোমাৰ আঁ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ, ডাঙৰ চহৰ। আৰু ইয়াক, উত্তৰ-পূৰ্বাঞ্চলৰ যিটো গেট, পূৱ পবিত্ৰ বুলি কোৱা হয়। জানানা, জানা নাজানা তুমি?
অ'!
এইটো ক'ত, কোৱাচোন ক'ত এইটো অৱস্থিত?
গুৱাহাটী।
উম!
গুৱাহাটিৰ ক'ত অৱস্থিত মানে
গুৱাহাটী তোমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। কোৱাচোন গুৱাহাটীৰ আটাইতকৈ বিখ্যাত ঠাইবোৰ কি কি?
বিখ্যাত ঠাইবোৰ এনো। অ হে আছে কামাখ্যা টেম্পুল আছে কামাখ্যা মন্দিৰ আছে। তাৰপিছত এ হেৰি
চিৰিয়াখানা। চিৰিয়াখানা আহিছিলা, শংকৰদেৱ কলাক্ষেত্ৰ আহিছিলা, বৈশিষ্ঠ থান বশিষ্ঠাশ্ৰম, দ্বীপৰ বিল, শংকৰদেৱ কলাক্ষেত্ৰতে আহিছানে নাই?
আ গৈছিলোঁ।
ক'ত ক'ত গৈছিলা, কেনেকে আহিলা, কি কি চালা?
অ হেৰিত গেছিলো আমি চিৰিয়াখানা গেলো, চিৰিয়াখানাত মানে ঘৰৰ মানুহৰ লগতো গেছিলোঁ ফাষ্টত তাই গৰমৰ বন্ধ চবে একেলগ হৈ কিনে তাতে আগতে মানে চিৰিয়াখানাতো মানে চাবলৈ তাতো বহুত জন্তু আছিল। এত এতিয়া বা কেনেকুৱা আছে গম নাপাও। আগতে বহুত আছিল এতিয়া তাৰপিছত নজানো আ আগত যাই কিনে
অ।
উম সেই চালো, অহ। তাৰ
আৰু
তাৰপিছত সে আছিল অজগৰ সাপ আছিল, তাৰপিছত তাত তে যায়কিনে সেই বহুত আগত মানে আগতে ইয়াতে ইমান বান্দৰ নাছিল তাতে বান্দৰ আছিল এতিয়া মানে বহুত আগত বান্দৰ চাই আছোঁ তাতে। তাৰপিছত হৰিণা বাঘ, সিংহ অ।
তুমি চাগে বহুত আগত গৈছিলা ন, এতিয়া তাতে একো নাই এতিয়া চব কম হৈ গৈছে আৰু।
অ এতিয়া নাই কিজানি বহুত আগত গৈছিলো মই।
কিবা কলাক্ষেত্ৰ গৈছিলা নে নাই?
কলাক্ষেত্ৰত টো গৈছোঁ। কলাক্ষেত্ৰতো এই সৰু থকোতে গৈছিলোঁ ইমান, মানে তাৰে কথা ইমান মনত নাই আৰু।
উম আমি আমি ন আমি যিহেতু আমাৰ ঘৰ, ঘৰ কলাক্ষেত্ৰৰ পৰা উম অলপ দূৰত হয় আমি থাকোঁ যোৰোড তিনিআলি। জু ৰোডতে আৰু আমি কলাক্ষে ত' যাব লাগিলে আমি যাব লাগিব তোমাৰ জু ৰোড যিটো মানে তিনিআলি আছে তাৰ পৰা তুমি বাছত উঠিব লাগিব উঠি কিনে যাব লাগিব তোমাৰ অ পাঞ্জাবাৰী পিনে। পাঞ্জাৱবাৰী নোপোৱাতে তোমাৰ কলাক্ষেত্ৰ পায়। কলাক্ষেত্ৰ তাত তোমাৰ শ্ৰীমন্ত শংকৰদেৱৰ বহুত কলা কৃষ্টি, নামঘৰ, চুপ কেনেকে তেওঁ শংকৰদেৱে বস্ত্ৰ পিন্ধিছিল? দেৱ দেৱতাৰ প্ৰতিমূৰ্তি চব তাতে আৰু এই যিবিলাক
চাইনাৰ ঘৰ নেকি ন? চাইন্স মিউজিয়াম
চাইঞ্চ মিউজিয়ামত তোমাৰ কেনেকৈ চাইণ্টিফিক বস্তু বনাব লাগে আৰু বৈজ্ঞানিক বস্তু এনেকুৱা কম্পিউটাৰ বিষয় বস্তুবোৰ যি গোটেইখিন বস্তু লগত জডিত হৈ আছে, চাইন্স মিউজিয়ামত।
উম- উম, আৰু এতিয়া মানে গুৱাহাটীত গ'লে মইতো এতিয়া মানে সেই যাওঁ বেছিকে, ফেঞ্চি বজাৰতো বেছি- কৈ যোৱা হয়। আৰু ক'তো নাযাওঁ ইমান।
ফেঞ্চি বজাৰত কিয় যোৱা, কাপোৰ কিনিব পাৰে কাৰণে ন।
কাপোৰ কিনিব কাৰণে তাতে অ, বহুত কম দামত কাপোৰ দিয়ে ফেঞ্চিবজাৰত। আৰু ফেঞ্চিবজাৰৰ কাষত যে সেই আছে, ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ্ক আছে। তাৰপিছত আৰু ফেঞ্চি বজাৰৰ পিছফালে এটা পাৰ্ক আছে, বটানিকেল গাৰ্ডেন। আৰু আগফালে আৰু এটা আছে। অ, বটানিকেল গাৰ্ডেন গৈছিলোঁ, ভালেই লাগে তাতে যাই কিনে। বহুত ডাঙৰ পাৰ্কটো, মানে এৰিয়াটো ভালে ডাঙৰ আছে তাতে। তাতে এনেই মানে গছ অ। ফুল- ফুল গছ এনে ভালেই আৰু মানে জাগাটো দেখাত ধুনীয়া আৰু।
তোমাৰ গুৱাহাটী, যিটো চহৰখনৰ ন ত, আমি গুৱাহাটীত থাকোঁ আমি গৈ আহিছো। গুৱাহাটীত থাকি গ'ল তোমাৰ শিক্ষা আৰু যিটো ব্যৱসায় বাণিজ্যতাৰ ক্ষেত্ৰত অসমৰ ভিতৰত আটাইতকৈ মানে আগবঢ়া চহৰ। তোমাৰ য'ত বহু বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চিকিৎসালয় অ, তোমাৰ বজাৰ আৰু শ্বপিং মল বহু আছে। যেনেকৈ তোমাৰ বি বিগ বজাৰ, আমাৰ মল, চেনট্ৰেল মল, চিটি চেণ্টাৰ তোমাৰ চোহান মল বহুত দেখা যায়, চেণ্টাৰ মলটো তোমাৰ চবেই বহুত- বহুত ভাল কাপোৰ চাপোৰ চব পায়। পোৱা যায়, তোমাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তোমাৰ উত্তৰ- উত্তৰ পূব ভাৰতত যিবিলাক বহু শিক্ষা, চাকৰি, ব্যৱসায়, চিকিৎসাৰ বাবে মানুহে ক'ত আহে জানা, গুৱাহাটীলৈ আহে। যেনেকৈ মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় চবৰ পৰা- উন্নতিৰ কাৰণে গুৱাহাটীলৈ আহে। আৰু তোমাৰ গুৱাহাটী চহৰখন কেনেকুৱা জানা, গুৱাহাটীচহৰখনৰ চাৰিওফালে তোমাৰ সেউজীয়া পাহাৰ আৰু চাৰিওফালে তোমাৰ ব্ৰহ্মপুত্ৰৰ নদীৰে আবৃত হৈ আছে। যাৰ কাৰণে দেখিবলৈ এইটো অ, বহুত ধুনীয়া মানে আৰু।
নদীটোৰ কাৰণে আৰু বেছি ভাল লাগে আৰু তাতে।
উম, হু। গুৱাহাটী চহৰখন অ, চাৰিফালে ব্ৰহ্মপুত্ৰৰ নদীৰে আবৃত্ত হৈ আছে ন, সেইকাৰণে বে - দেখিবলৈ বেছি ভাল লাগে। তোমাৰ সন্ধিয়া সময়ত ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য আৰু নদীত তোমাৰ পুৰুষ পায়, পুৰুষ মানে তোমাৰ সৰু সৰু নাও পায়, নাওত উঠি কেনে এ ভ্ৰমণ কৰিলে বহুত ভাল লাগে মানে আৰু।
অ- অ।
তুমি গুৱাহাটী চাই কি কি খালা, কিবা খাইচা নে নাই?
খালোঁ তাতে যায় কেনে, বিৰিয়ানী খালোঁ। তাৰপিছত এনে গৰমৰ দিন, গৰমৰ দিনত যাই কিনে আইচক্ৰীম- চাইচক্ৰীম খোৱা যায়। আৰু এনে বজাৰ - চজাৰ কৰি কিনে আহিলোঁ আৰু কেইদিনমান আগত গৈছিলোঁ।
গুৱাহাটী চহৰ খনত তোমাৰ খোৱা বোৱাৰ কাৰণে বহুত বিখ্যাত, তোমাৰ ইয়াত তোমাৰ চিকেন পাই চিকেন, চাওমিন পায়, চিকেন বিৰিয়ানি পায়, ম'মো অ, তোমাৰ যিমান ৱেষ্টাৰ্ণ খোৱা বস্তুৰ লগতে থলুৱা খাদ্য সকলো পায় ইয়াতে। আৰো ইয়াৰে যিবিলাক বহুত ডাঙৰ- ডাঙৰ ৰেষ্টুৰেন্ট আছে, অ, বিৰিয়ানী বাই কিলো মাষ্ট বিৰিয়ানী। মাষ্ট বিৰিয়ানী বহুত কেইটা মানে আছে, তাৰে এটা মালিগাঁৱত আছে আৰু এখন জু ৰোড তিনি আলিটো আছে। তুমি কেতিয়াবা খাই চাইছানে নাই মাষ্ট বিৰিয়ানীত বিৰিয়ানী?
মালিগাঁৱত
তাতে কি বিৰিয়ানী খালা? কেনেুৱা লাগিল খাই কিনে?
ভালে লাগিছে, মাষ্ট বিৰিয়ানী খালো, তাৰ হাইদৰাবাদী বিৰিয়ানী খালো। উম মই হাইদৰাবাদীটো বেছি ভাল পাইছো তাতে!
তু‌মি আচলতে কোনটো বিৰিয়ানী বেছিকে খোৱা মানে? হাইদৰাবাদী বিৰিয়ানী বেছিকৈ খোৱাে, ‌ নে মাষ্ট বিৰিয়ানী খোৱা নে কলকাতা বিৰিয়ানী খোৱাে লক্ষ্ণৌ বিৰিয়ানী খোৱা?
মই যে হাজোত থাকো। ‌ সেনেকুৱা সেইবিলাক নাই মানে বিৰিয়ানী বিৰিয়ানী আৰু, কেতিয়াবা এ মানে সেনেকুৱা যে কিবা কলকাতা বিৰিয়ানী মাষ্ট বিৰিয়ানী বা হায়দৰাবাদী সেনেকুৱা, মই হায়দৰাবাদীটো খাই কিনে ভাল পাইছিলো আৰু!
তু-তুমি এটা বিৰিয়ানী বেছি ভালকে তোমাৰ চাগে মেগী বছি ভাল লাগে, মেগী চাওমিন! মোমো বেছি ভাল লাগে!
অ অ মেগীটো মই ৰুমত বনাই খাওঁ এনে মেগীটো ভাল মেগী, তাৰপিছত চাওমিন
উম হম। মই শুনা মতে হাজোৰ মানুহে থলুৱা আহাৰ বেছিকে খায়, ইহঁতে ঘৰত কল পুলি, তোমাৰ সেই মাছৰ টেঙা, মাছৰ
উম উম, উম গৰমৰ দিনততো মানে মছে দি টেঙা দি বনায়েই আৰু মানুহবিলাক
উম যিহেতু বহুত আগৰ পৰা আগৰ পৰা মানে শিল্প কলাত চহকী প্ৰাচীন মানুহবোৰ বহবাহ কৰে ত তেখেতৰ যটো শিল্প কলা, বস্ত্ৰ আৰু খোৱা বোৱাৰ যিবিলাক পুৰণা স্মৃতি, সেইবিলাক মানে এতিয়াও হৈ আছে। এতিয়া বহুত উন্নত হোৱা নাই
উম।
কিন্তু আমাৰ গুৱাহাটী চিটিখন কেনেকুৱা, ইয়াত যিটো তোমাৰ ধৰ্ম শিক্ষা এইটো বহুত আগৰ পৰা হৈ আছে। য'ত দূৰ-দূৰণিৰ পৰা আহ মানুহ গুৱাহাটীত ভ্ৰমণ কৰিবলৈ আহে। ইয়াত তেনেকুৱা তোমাৰ কামাখ্যা মন্দিৰ আছে। তোমাৰ এ নীলাচল পাহাৰত অৱস্থিত আৰু কামাখ্যা মন্দিৰত তোমাৰ জুন মাহত এখন মেলা হয়, এইটো মেলা অম্ববাচী মেলা বুলি কোৱা হয়। তুমি কেতিয়া মেলা চাবলৈ আহিছা?
চোৱা চাবলৈ যোৱা নাই শুনিছোঁ আৰু।
কেতিয়াবা আহিবা তুমি কামাখ্যা মন্দিৰত অহা নাই নেকি এতিয়ালৈকে?
হাজো‌ নহয় তুমি কামাখ্যা মন্দিৰত অহা নাই নেকি এতিয়ালৈকে গুৱাহাটীত? আহিবা তোমাৰ এইটো, এই তোমাৰ কামাখ্যাৰ ওপৰত কামাখ্যা মন্দিৰখন, আৰু এইটো তোমাৰ নীলাচল পাহাৰ চিনি পোৱা?
উম নীলাচল পাহাৰ, নাই চিনি নাপাওঁ।
নীলাচল পাহাৰত অৱস্থিত এইটো।
অ।
তোমালোকে কেতিয়াবা এইে তিলৰ লাৰু, পিঠা, চুঙা
অ'সেই, সেইত। পাইছো বিহুসময়তো এইটো একদম অসমীয়া তো চব ঘৰে, ঘৰে বনাই এইটো। তিলৰ লাৰু লা তাছ ত' নাৰিকলৰ, নাৰিকলৰ তাৰ পিছত আৰু চুঙা পিঠা তে ভঙা পিঠা এইবিলাক চব বনায় বিহুৰ সময়ত।
এইটো কোনটো বিহুৰ সময়ত বনোৱা হয় ৰঙালী বিহুৰ সময়ত মাঘ বিহুৰ সময়ত বনোৱা হয়?
অ'ৰঙালী বিহুৰ সময়ত বনায় নেকি।
বনোৱা হয় অ' তো-তোমালোকৰ ঘৰত কেতিয়াবা খেত-খেতি বাতি কৰে নেকি যিবিলাক মানুহে মানে তোমালোকে ধান খেতি কৰা নেকি?
ধান খতি কৰে আমাৰ।
ত' তোমালোকে ধান-ধান খেতি কৰা পিছত যিটো বিহু পতা হয়, সেইটোক মাঘ বিহু বুলি কোৱা হয় ন?
উম, উম।
তোমালোকে কেতিয়াবা ভে-ভেলাঘৰ ভেলাঘৰ, ভেলাঘৰ জ্বলাই পাইছা নে নাই?
ভেলাঘৰ জ্বলাই পোৱা নাই কিন্তু কাষত চাইকে মানে থাকি কেনে চাইছো আৰু। ভেলাঘৰ জ্বলাই দিয়া চাইছো।
ভেলাঘৰ জ্বলাই দিয়া চাইছ?
অ'অ'।
ক'ত চালা?
এই সেই হেৰিত যে, মানে আমাৰ ঘৰৰ সিফালে যে মানে আগতে ফাৰ্ষ্ট চ' হাজোৰ পৰা ৰাম দিয়া, ৰাম দিয়াৰ পৰা আমি বামন্দিকলৈকে যাব লাগে বামন্দিত যাই কেনে আমি যে বেলত তল ঘাৰ ঘাটৰ পাৰ যে আছে সিফালে অ' অসমীয়া মানুহ বোৰে সেই বনাইছে আগতে ভেলাঘৰ আহ, এইবিলাক বনাইছে মানে নদীৰ ঘাটৰএইফালে অলপমান সেনেকুৱা বনাইছে বনাওতে এনেই ঘৰত যাওঁতে চাইছো আৰু যেতিয়া হেৰি দিছে জ্বলাই দিছে।
তেতিয়া চাইছোঁ।
তোমালৈ কেতিয়াবা অ'সেই তোমাৰ